শুনিছো শুনিছো কি কৰিছা? আছো এনে, তুমি?
ময়ো আছো এইফালে মানে ওলাই আহিছিলো, বুজিছা এই মানে আমাৰ এই মানুহে এজনে এই কৈছিলে বেজি দি পেলাই পুখুৰী এটা খান্দি আছিলে তাকে চাব আহিছিলো, হল নে নাই খান্দা।
অঁ অঁ, ক'ত খান্দি আছো?
সে মাটিৰ ওপৰে খান্দি আছিলে মানে মানুহটোৱে
অ, মানে জেগাটো?
এই জেগাটো উঠাই মই আছো।
অঁ অঁ হেৰি কিবা ফকলেন চকলেন এ জেচিবি চেচিবি লাগিলে ক'বা মোৰ কামত লাগি আছে বাৰু দুখন বহি আছে জেচিবি দু এখন ঘৰতে বহি আছে, তাৰপিছত ফকলেন এখনো আছে তাৰপিছত তোমাৰ ডাম্পাৰ তিনি খন মান আছে বোলা। এটা মানে এটা কাম সৰু সুৰা পুখুৰী কাম মই চলাব পাৰিম আৰু।
এ এইটো নহয় মানে। শুনা শুনা মানে যোনটোৱে মানে পুখৰি আছেনে তাক কোৰ এখনে ভ়াত লাগিছিল মানে তাক কোৰ এখন বহুত দৰকাৰ কি দৰকাৰ ই মানে কুৰদি খান্দি আছে টো, পুৰা পুৰা বেজী দি খান্দি আছে বুজিছা।
হ'ব কোৰখন লৈ যাবাহি আমাৰ ঘৰ পৰাই।
উম পিছে ভাড়াটো কিমান মান হব দছ লাখ মান হবনে ভাড়াটো।
ভাড়াটো হ'ব তুমি কিবা এটা দিলেই হ'ল আৰু।
অঁ মানে হেৰি সি দছ বছৰ কাৰণে কুৰখন হেৰিত ল'ম বুলি ভাবিছে।
অঁ, হ'ব ললেই হ'ল তুমি কিমানত লোৱা? কিমান দিনৰ কাৰণে লোৱা, বস্তুতটো ঠিক ঠাককে থাক ঠিক ঠিক ঠাকে ৰাখিলেই হ'ল আৰু বস্তুবিলাক।
তাক শুধি মেলি কম ৰবা, এই নালটো ভাঙিলে পইচা ছইচা নলবা আক তাপা দেই।
অঁ নাই নাই হ'ব, দিয়া।
সেইটো কাৰণে মানে তাক হেৰি অহা মাহৰ ফেব্ৰুৱাৰী কি অহা বছৰ ফেব্ৰুৱাৰী ত্ৰিশ তাৰিখে মানে পুখৰিটো হেৰি কৰিম বুলি ভাবিছে। মানে, খান্দি কমপ্লিট কৰি দিম বুলি ভাবিছে তাই, খান্দি কমপ্লিট কৰিম বুলি ভাবিছে। সেইকাৰণে মানে অলপ, হেৰি হৈ যায় আৰু।
উম উম ঠিকে আছে, অঁহ, বুজিছো বুজিছো।
অঁ, তাৰ কাৰণে মানে হেৰি হৈ গৈছে আৰু মানে হেৰি, কি আছিলে, এইফালে খান্দিবলৈও গৈ আছে মাছ এৰিব লাগে। ৰৌ, বৰালি, চেঙেলি তাৰ কাৰণে হে দিগদাৰ। এই মাছ মানে কি আৰু এই, এই শিঙি মাছটো যে কামুৰি হেৰি তাৰ যে, হোলডাল লাগিলে যে জৰ উঠি যায়, সেইটো দিছে।
অ, অ মই আকৌ হেৰি দিয়া আছে চাইনা মাগুৰ, বৰালি, শ'ল। ৰৌ তাৰপিছত মেৰিকা। গৰৈ, তাৰপিছত এইটো যে কি মাছ বুলি কয় এইটো পামপ্লেট সেইবিলাক দিয়া আছে আৰু ৰৌ, বাহু এইবিলাক চব মিক্স কৰি দি দিছো আৰু তিনি কুইণ্টেল মান দি দিছো। কি হয় নাজানো, পুখুৰীটো ঠিক চুৰ তুৰ হয় ৰাতি বুজিছা পুখুৰীটো। অঁ, মই মানে লৰা এজন থৈছো, সিও শুই থাকে। তাৰপিছত অকন চুৰ তুৰ হয়।
ডাউকী নেকি তাৰ নামটো?
হা
সাগৰে নেকি তুমি যে ৰখা লৰাটো নাম? ময়ো মানে, এই ল'ৰাটো মানে, কৰবা পুখুৰী এটাত পহৰা ৰখে বুলি মই গম পাইছিলো কথাটো।
অ নহয়, নহয় তাৰ নামটো হেৰি, কৌশিক।
অ এল কে
এল কে, অ।
অ ইয়ে লাগিছে ন
কি, ভালেই খবৰ।
নাই খবৰ খাতি বাৰু এতিয়া ভালেই চলি আছে এ- ক্ষিৰোদৰ পুতেকে ঘৰত বাৰুতে ভালেই, ঘৰত ভালেই-ভালেই। তুমি অলপ আগতে আহি, সোমাই চাই যোৱা নাই, ভাল নে বেয়া?
অ অ মইটো ঠিকে দেখিছো আৰু সেইকাৰণেহে। কি হয় বাকী, ওলাই কৰি যোৱা নাই? কি বা কোৱাচোন?
এই, গাড়ী পাৰ্টছ অলপ তুমি আনিব পাৰা নেকি? মানে মই যে গ্লেমাৰখন লৈছিলোঁ বুইছা, ইয়াত মানে পাৰ্টছ বিলাক বিচাৰি ফুৰিছোঁ, পোৱাই নাই।
অ, এইটো ডুবাই যাব লাগিব তুমি।
সেইটোয়ে, বাহিৰতে এক্সপৰ্ট কৰিব লাগিব নেকি মই ভাবি আছো।
অ, এক্সপৰ্ট কৰিব লাগিব। হ'ব, মোৰ ডুবাইত মানুহ আছে দিয়া, মই কথা পাতি দিম।
তাৰ, মানে যোন
মোৰ সেইনাখনে ফাৰাৰীখন মোৰ ফাৰাৰী খন সেইদিনাখনে, এক্সপৰ্ট কৰিলো অলপ মাল ললোঁ। এই পাৰ্টছ বিলাক অলপ বেয়া হৈছিলে, একজাছ এডালো আনিলো। বিশ লাখ মান টকা লৈছে, এয একজাছ দাল হেই ডুবাইৰ পৰা আনিছো, ধুনীয়াকে চলি আছে আৰু এ- তিয়া, ষ্টাৰ্ট দিবই নোৱাৰা বুজিছা, মোৰ লৰাটোৱে সাৰ পাই যাই ষ্টা- ষ্টাৰ্ট দিলে।
তাকে, তাকে মইও এই বুইছা, মোৰ গাড়ী খনৰ মানে হেৰি যে, ক্লাছ কেবোল দাল আনিব লাগে, তাৰে আমেৰিকালৈকে যাওঁ নেকি।
আনিব, আমেৰিকা, উলাবা এদিন। মোৰ ফ্লাইটখনতে লৈ যাম তোমাক, মোৰ ফ্লাইট খনত চাগে উঠাই নাই তুমি।
নাই উঠা, নাই উঠা, মই ফ্লাইট লৈ যাম বুলি উঠা নাই, মই মানে কি লৈ যাম বুলি ভাবিছো জানা, মই চাইকেল লৈ যাম বুলি ভাবিছোঁ তাৰ লৈকে।
অ, ঠিকে ভাল ভাবিছা, পাৰা তুমি।
উম। ইয়াৰ পৰা চাইকেল লৈ তালৈকে যাম, আকৌ তাৰপৰা তেনেকে বেগ কি আছিলে, যোনডাল ক্লাছ, ক্লাছৰ কেবুলডাল সেইডাল মানে চাইকেলতে বান্ধি লৈ আহিম বুলি ভাবিছো মানে জানাই কিমান ডাঙৰ হৈ যায় আৰু।
হ'ব ধুনীয়া আৰু ভাল ভাবিছা ভাল লাগিছে মোক শুনি।
অ অ পিছে তোমাৰ পুখুৰীটোত হেৰি কি আছিলে মানে অলপ লেতেৰা চেতেৰা হৈছে নাই এইবিলাক চুন তুন দিবা বুইচা লেতেৰা হৈ থাকে যদি।
চুন দিছোঁ দিছোঁ চুন দিছোঁ, পটাছ দিছোঁ এইবিলাক দিছোঁ কিবাকিবি তোমাৰ। পুখুৰীটো পুৰা চাফ চিকুণ কৰি ৰাখিছোঁ অলপ চুইমিঙো কৰেগৈ ময়ো কৰোঁ কেতিয়াবা চুইমিং। চুইমিংটো অলপ জানোতো চুইমিং কৰো আমি গাঁৱৰ ল'ৰা কিছুমানো কৰেগৈ চুইমিং।
অ, ইয়াতটো আমি অসমীয়া কথা পাতি আছো ন? চুইমিং বুলি নকবা, সাঁতোৰ বুলি ক'লে বেছি ভাল হয় শুনিবলে।
অ, সাঁতোৰেই কৰোঁ বাৰু সাঁতুৰিব।
তাকে তাকে ন।
অ।
পিছে মই শুনছিলো তুমি বোলে ব্ৰহমপুত্ৰ ইফালৰ পৰা সোমাই সিফালে ওলাই যোৱা বোলে মোৰতো নুলিয়াই।
অ মানে হেৰি জপিয়াব পাৰো আৰু অ জঁপিয়ও বোলে তোমাৰ এইটোত সাত। তুৰিব জানো আৰু ভালকে ধৰা তোমাৰ।
অ।
ঠিকে আছে বাৰু তে নাই নাই মই নাজানো এই মই মানে। পাৰত গলেও দুবিজাম এনেকুৱা অৱস্থা আছে বুজিছা পাৰত সাতুৰিলেও।
অ হয় নেকি। হেৰিয়ে জানে নে সাতুৰিব।
অ জানে বাৰুতে এ বিটোৱে নাজানে। তায়েই যি জানে আৰু উম তাক ইমান শিকাব। এই পিছফালে বাচন ধই আছে ৰবা ইমান শিকাব কলো বুজ চ আজিলৈকে শিকাই নিদিলে নহয়।
অ কোনে।
চয়েনদাই এবাৰ মানে শিকাবলৈ লৈ শিকিবলৈ লৈ গৈছিলে জি এদিনে নিলে আজিলৈকে নিয়া নেদেখিলো আৰু মই।
অ। কি হৈ গলা।
মানে কৈ কৈ ভাগৰি গ'লো গৈ তেওঁ মানে হেৰি নকৰিলে আৰু মানে সাঁটোৰিব নিদিলে।
অ কোৱা কোৱা।
অ কোৱা তোমাৰ মে বেকগ্ৰাউণ্ডত অলপ বেছি কাওকাও কৰি আছে বুজিছা কিছো মানে।
অ এ আছে লগৰ দুটামান। হেৰি অ অ বাকী বিজনেচটো ঠিকেই চলিছে।
এই মই আৰু এটা বিজনেছ খুলিছিলো বাৰুো ইমান ঠিক ঠাক চলা নাই মানে আৰু দহ লাখ বিছ। এটা ইনকাম হয় আৰু যেনে তেনে মাহৰ মাহত নহয় দিনত।
অ দশ দশ লাখ বিশ লাখহে হয় নেকি।
দিনত ইমান এটা হয় আও মানে কি মই কি কবা একাউণ্টতে গুচি যায় পাঁচ লাখ এটা।
অ অ ঠিকে আছে মোৰ মাহে আৰু পোন্ধৰ। পোন্ধৰ লাখ মান সোমাই আৰু বেছি।
উম উম ঠিকে আছে বাৰু কিন্তু তোমাৰ যে বেকগ্ৰাউণ্ডত বহুত চাউন আহিছে বুজিছা।
অ দিয়া হোৱা আৰু কি ক'বা আৰু।
উম দুখীয়া মানুহ কি বেগ্ৰউণ্ডত বেছি চাওণ্ড আহে নেকি।
অ দুখীয়া মানুহ অলপ বেছি চাওণ্ড দিয়াচোন। বাকী ভালেই তোমাৰ।
মোৰ ভালেই ভালেই এই যোনে মানে এই কুকুৰটোক অলপ পিটন দি দিয়াচোন মই গৈ পেলাই তাক মানে হেৰি কৰি আছো।
হা।
এই কুকুৰটোক অলপ বেছি পিটনক কুকুৰটোক কুকুৰটো এটা যে আছে তোমাৰ পিছফালে ভুকি ভুকি।
অ।
তাক পাৰিলি পিতন এটা দি দিয়া বুজিছা।
হ'ব দি দিম বাৰু।
অ লাগিলে বাৰিদাল মোক। পাই লৈ যাবা তেল অকণ লগাই। পিছে শুনিলো আজি বলে মোবাইলটো স্কুটিৰ পৰা পৰি ভাঙিল হয় নে নহয়?
অঁ।
হেল্ল'। এই।